ঐ কি খবৰ?
আছোঁ ভালে আপোনাৰ।
এইয়া আছোঁ আৰু, ক'ত আছা?
মই এনে ফুৰিব আহিছোঁ লগৰজনী তাত।
অহ অ অ অ। মইও এয়া হেৰিত এ আছোঁ ৰবা কিবা এটা কামত তোমাৰ পৰাই- কিবা এটা ইনফৰ্মেচন ল'বলৈ ফোন কৰিলোঁ। তুমি বড়ো ত্ৰেদিচনৰ অলপমান কথা জানিব আছিলে। তোমালোকৰ এই অ মই কিবা এটা কামৰ কাৰণে লাগ। কে। অ কোৱাচোন তোমালোকৰ এই বিয়াৰ বিয়াৰ হেৰিতটো কোৱা না কেনেকে কি কি কৰে বিয়াৰ?
অকে আমাৰ মানে বিয়া এনে। আপোনালোকৰ যেনেকুৱা অসমীয়া মানে যেনেকুৱা। হয় আমাৰো তেনেকুৱাই হয় চিমিলাৰ হয় খালী- জোৰোণ দিয়া হয়। আমাৰ জোৰোণটো একচুৱেলি এইদিন এইদিনাতে হয় মানে। যোনদিনা বিয়া সেইদিনাই জোৰন্ত টো হয়। সেইদিনা মানে দৰাক ঘৰৰ পৰা কাপোৰ দিয়ে মানে যোনটো মেইন, আমাৰ আপোনালোকৰ যোনটো মেইন ছেট বুলি কয় আমাৰ সেইটো ৰাতিপুৱা দিয়ে ৰাতিপুৱা দি কেনে তাতে চব মানে কাপৰ বস্তু যেনে ক্ৰীম, চাবোন যি মানে অ মানে, এ মানে এতিয়া কোমৰ ওচৰত, অ অ অ অ একে একে তেনেকুৱা দিয়ে, আপোনাৰ আমাৰ যোনটো দখনা আছে, বডো ট্ৰেডিচনেল সেইটো দিয়েই এ। সেইয়াই আৰু তেনেকুৱাই তাৰপিছত আকৌ জোৰোণ দিয়াৰ পিছত জোৰোণৰ জোৰোণ দিব অহা ম মানুহ মানুহবোৰ মানে ঘূৰি যাব নোৱাৰে ঘৰত। সেইদিনাই দিনটো থাকি যায়। থাকে, মানে ৰাতি বিয়া বিয়া মানে এ দৰা অহালৈকে জোৰণ জোৰণ দিয়া মানুহবোৰ মানে আকৌ ঘূৰি যাব নাপায় আমাৰ।
আচ্ছা মানে বিয়া জোৰণ কি একেদিনতে হয় নেকি তোমালোকৰ? আচ্ছা।
ৰাতিপুৱা জোৰণ তাৰপিছত দিনটো থাকিব দিনটো থাকি মানে ৰাতি এ উম জোৰণ দিয়া মানুহ বিলাকৰ দিনটো মানে আমাৰ ঘৰতে থাকিব। মানে, এনেকুৱা আৰু ছিষ্টেমটো আৰু ৰাতি এতিয়া দৰা আহিব দৰাৰ লগোকো দেখ একেলগেও ওলাই যায়। তেনেকুৱা, মানে কইনালৈ একেলগে ওলাই যায়। যাই আৰু। এই ৰাতি বিয়া, তেনেকুৱাই এতিয়া আপোনালোকৰো কওক কেনে থকা হয়।
অ আমাৰ, এই আমাৰতো বহুত দি বলিয়া, আমাৰতো পোন্ধৰ দিন আগৰ পৰাই চলে, বিয়াৰ, পোন্ধৰ দিন আগতে হেৰি হয় মানে এ সান্দহ খুন্দা বুলি এটা সেয়া থাকে আৰু ট্ৰেডিশনত থাকে সেইটো মানে যিটো উম। মানে চাউলটো মানে খুন্দে আৰু, সেই চাউলটো আকৌ দৰা কইনাক মানে এ, হেৰি কৰে বিয়াৰ দিনা ৰাতি সেইটোহে খাব পাৰি মানে বাকী বেলেগ খাব নোৱাৰি এনেইতো ব্ৰততে থাকে সিদিনাখন দিনাখন তাৰপিছত সেইটো, সেইটোৰ পৰা আৰম্ভণি আৰু সান্দহ খুন্দা বুলি কয় আৰু সেইটো তাৰপিছতটো বা হে, এ হেৰি হয় আদিবাস বুলি এটা আছে সেইটো বিয়াৰ আগদিনাখন মানে জোৰোণৰ আগদিনাখন আৰু কিটো যি যিটো মানে কলপুলি কলপুলি পু তে আৰু কলপুলি মানে হেৰিৰ আগত মানে এইটো কি, উম ঘৰৰ মুখত পাতা সেইটো নহয় আৰু এই অ বিয়া যত পাতিব আৰু তাতে যিটো মানে কলপুলিৰ অ ঢাপ এটা বনাই যে সেই তাতে, উম কলপুলি পূতাটো সেইটো আদিবাহ বুলি কয় আৰু তাতে কলপুলি পূতে, কলহ দিয়ে তেনেকে, সেইখিনি কৰি উঠি আহ, সেই তেতিয়াই আৰু এইবিলাক এ পিঠাগুৰি সানে এইটোৱে সেইটোক সেন্দুৰ গাই সেইবিলাক আৰু কিবা কিবি, অলপ ফূৰ্তি চোৰ্তি কৰে আৰু। তাৰ পিছতো সেইদিনাতো জোৰোণৰ দিনাতো ৰাতিপুৱা এই জোৰোণ আহে, আহি জোৰোণ খিনি আৰু কইনাৰ আমাৰ আৰু দৰাই জোৰণ নিপিন্ধাই, মানে সেন্দুৰ আঙত ঠি সেইবিলাক দৰাই নিপিন্ধে আজিকালি অৱশ্যে কৰাই বাৰু কিছুমানে, আহ হেৰি বিলাকে আজিকালি মডাৰ্ণত মানে অলপমান তেনেকে হেৰি কৰে আৰু দৰাবিলাকে হে কৰে আৰু পিন্ধাই কবাত কবাত কিন্তু এনেই এ হেৰি দৰাৰ মাকে পিন্ধায়
অ, আমাৰ আকৌ সেইটো নহয় আমাৰ আকৌ অক অকল জোৰোণ দিয়া সময়ত কাপোৰ খিনিয়ে দি যায়। সেন্দুৰটো অকল এই কপালত দিয়ে, অ মাহ সেই নিদিয়ে আৰু ক্ষিৰত নিদিয়ে কপালত দিয়ে আৰু কপালত মানে দি কেনে গ যায় অ তেনেকে, গুচি নাযায়, এক্সচুৱেলী ঘৰতে থাকে, তেনেকৈ ঘৰতে থাকে হয় আৰু আমাৰ আঠ মংগলা আপোনাৰ আপোনালোকৰ চাগে আঠমংলা, মানে আঠমংলা আগত চাগে ঘৰতে থাকে কইনা, অ আমাৰ তেনে তেনেকুৱা নহয় আমাৰ আকৌ এই আঠমঙংলা আঠমঙংলা দিনা আমি মানে দৰা ঘৰৰ পৰা হাজবেণ্ড এণ্ড ৱাইফ তেনেকুৱাকে আহে মানে। কইনা ঘৰলে মানে আগতে। এতিয়াকে তাতে নাথাকে। আমাৰ মানে চিষ্টেমটো তেনেক- কোৱা যে অ বিয়া বিয়া হোৱাৰ পিছত। ডাইৰেক্টিলি এক্জে্টি আদ- দিনাই আগদিনা আমি মানে মাৰ ঘৰত যাওঁ আৰু। কইনা কইনাক ঘৰৰ অহ। তাতে যাওঁ গৈ কিনে মানে চবকে মান ধৰে সেটো মই ইচ্ছা আৰু মান ধ আমাৰ তা এ একচেলি আগৰ দিনৰ মানে তামোল পাণ দিয়া আছিলে। তামোল পাণ দিয়ে তেনেকুৱাকে মান ধৰে। অকল তামোল পাণ দি কেনে মান ধৰে আৰু কিন্তু আজিকালি যিহেতু মানে। চব মডেৰ্ণ হৈ গৈছে সেইকাৰণে আজিকালি গিফ্টটো দিয়া যায় লগতে। তেনেকুৱা আৰু তে আপোনালোক- লোকৰ কেনেকুৱা চিষ্টেম সেইটো।
আমাৰ মান ধৰাতোতো এই আৰু অ- দ দৰা ঘৰৰ মানটো হেৰীদিনাই ধৰে বিয়াৰ। দিনা ৰাতি আৰু বা কিছুমানে জোৰোণৰ দিনাই ধৰে আৰু জোৰোণ দিনাই। দিনতে আৰু জোৰোণ হৈ যোৱাৰ পিছত আজি। কেলেই মানে দৰা যায় ন মেক্সিমাম মানে জোৰোণত দৰায় মানে সেয়া কৰে। কিন্তু এনে নিয়মত মানে বিয়াৰ দিনা ৰাতি বিয়া চিয়া হৈ যোৱাৰ পিছত। দৰা ঘৰৰ মানে দৰাই আৰু- কইনা ঘৰত চবকে মানতো ধৰে আৰু। আৰু কইনাই যেতিয়া কইনা লৈ আহে আহাৰ পিছত মানে মাক। ধৰে আৰু। তেনেকে।
আৰু আৰু আপোনালোক সেই আমাৰ এটা নিয়ম আছে মানে। এ বিয়া যোনদিনা। বিয়া মানে সেইদিনা ৰাতিয়ে মানে অ ছোৱালী মানে বনাই কেনে গোটেই ৰাইজক খুৱাব লাগে। ৰাইজক মানে কেনেকুৱা জাচ নিয়ম আৰু মানে ঘৰৰ ভিতৰতে মানে পাকঘৰত বন হ' ব দিয়া আমাৰ সান্দহগুৰি আঞ্জা বনাই চৰি অ য়েছ পিঠাগুৰি আঞ্জা অ পিঠাগুৰি আঞ্জা বনাই অ সেইটোত মানে। চিকেন বা আমাৰ যোনটো মানে ট্ৰেডিশনেল ফুড পৰ্ক সেইটো দিয়ে চিকেন পাপৰ কেনেক- দি কেনে আমি মানে পিঠাগুৰি আন। বনাই আৰু চবকে মানে অলপ অলপ অলপ অলপ দিব লাগে আৰু গোটেই ৰাইজক বহাই কেনে তাত। অলপ অলপ চবকে মানে হেতাত অলপ অলপ লৈ কেনে চবকে মানে যাতে সেই কইনা।
কইনাই দিয়ে আৰু সেইটো।
কইনা ৰন্ধা ভাতখিনি তাতে খাবলে পাই তেনেকে চবকে অলপ অলপ অলপ আৰু তাতে মিক্স কৰি দিয়ে ৰাইজে যিটো খানা। খাব তাতে মানে ভাতটো মি। মিক্স কৰি দিব আৰু যোনটো পিঠাগুৰি আঞ্জাসি। টো মানে ৰাইজৰ যোনটো খানা তাতে মিক্স কৰি দিয়ে। তেনেকুৱাকে কৰে আমাৰ টো নিয়ম আছে আপোনোলোকৰ আছে নাই সেই ধুনীয় পিছে
টো পিছদিনা বাঁহী বিয়া মানে আমাৰ ইয়াতে অলপ গুৱাহাটীত অলপমান মানে কমকে হয় সেইবিলাক কিন্তু তথাপিতো এনে মানে এজপাৰ ট্ৰেডিচন আৰু সেইটো হেৰি কৰে। আহ্ নেকছ যি নাবাঁহী বিয়াৰ বাঁহী বিয়া বুলি কয় আমাৰ নেক্সট দিনাটো মানে বাঁহী বিয়াৰ দিনা এই যিখিনি ধৰা সেই এ কাম কৰা মানুহ থাকিলে বা ঘৰৰ মানুহ খিনি আহ সেই সিদিনা মানে। সেইদিনা বহুত বেছি মানুহ নাথাকে আৰু। ধৰা সেই ঘৰৰ মানুহ খিনিয়ে আৰু মানে যিবিলাকে লাগি ভাগি দিয়ে আৰু সেইখিনি বা নিজৰ পৰিয়ালৰ মানুহখিনি গোটেইখিনি একে লগ হৈ পেলাই মানে সেই খানা এটা হয় আৰু। সেই সিদিনাখন ক কইনাই মানে। কিবা এটা স্পেচিয়েল কিবা এটা বনাই আৰু সেইটো চবকে মানে দিয়ে আৰু। যেতিয়া খাব বহে আৰু তেতিয়া কই নাই কিবা এটা যিয়ে নহ কি যিকোনো আৰু হয়তো এইটো চুইট মিঠাও হব পাৰে পায়সো বনাব পাৰে বা কোনোবাই মানে অ কণী ভাজিলে কোনোবাই মানে যিকোনো আৰু। কিবা এটা আইটেম আৰু অ কিছুমানে আলু ভাজি। যে কিছুমানে নাই আৰু নিজে যিটো মানে কমফৰ্ট ব'ল আৰু সেনেকুৱা কিবা এটা, আহ হেৰি কৰে আৰু তেনেকে দিয়ে আৰু।
এতিয়া আপোনাৰ ঘৰত কোনোবা মানে ৰিচেণ্ট বিয়া হ'ব লগা আছেনে?
অ মোৰ বিয়া আহি আছে ৰবা। মোৰ ভাইটিৰ বিয়া অ। ভাইটিৰ বিয়া, অ। হে মোৰ নহয়।
অ ভাইটিৰ বিয়া, অ অ প্ৰিপাৰেচন কেনেকুৱা চলি আছে?
সেয়া চলি আছে আৰু জোৰোণৰ বস্তু কিনি আছো। কইনাক দিয়া, এইটো সিটো আমাৰ আৰু অসমীয়া এ কাপোৰ সেই হেৰি নাম বিজৰীয়া সংখ্যাত কাপোৰ দিব। ব লাগে নহয়। আমাৰ এ ত তোমালোকৰ কিমান কাপোৰ
আমাৰ তেনেকুৱা একো চিষ্টেম নাই আমি কাপ কাপোৰ কেইয এযোৰ মান এনেকুৱা দিব লগা তেনেকুৱা নাথাকে আমাৰ অকল এযোৰেই দিয়ে। অ মানে যোনটো মানে সেই বিয়া সময়ত পিন্ধাত যোনটো হোমৰ আগত বহে বা আমাৰ এ মানে, যেনেকুৱা মানে যেনেকুৱা বিয়াতো পাতে আৰু এ যে মেইন যোনটো, হা হা য়েল্ল কালাৰ, হালধীয়া দখনাটো পিন্ধিব, এই মানে চব এইটো যে দিব আৰু মানে বিয়া, বিয়া হোৱা সময়ত। মানে হোমৰ আগত যেতিয়া বহিম তাৰে আগত মানে গোটেই মানে, অ চব মানে এ টু জেদ চব মানে হাজবেণ্ডে দিয়া পিন্ধিব লাগিব মানে দৰা ঘৰৰ পৰা দিয়া পিন্ধিব লাগিব, চেণ্ডেলৰ পৰা আপোনাৰ ব্লাউজৰ পৰা সনাৰ পৰা চব।
উম হম, আচ্ছা আচ্ছা আচ্ছা, বৰ বিয়া
অ।
ভাল লাগিলে দেই, ইমান বহুত ইনফৰ্মেচন পালো তোমাৰ পৰা আৰু এই এইবিলাক জোৰোণত যে এইবিলাক মাছ তামোল এইবিলাক যে দিয়ে তোমালোক হেল্ল'
অ হেল্ল' অলপ মাতটো ভাঙি আহিছে হেল্ল' হয় অ এতিয়া এতিয়া শুনিছোঁ হয় হয় কওক
যে মাছ তামোল এইবিলাক দিয়ে
অ আমাৰ গোটা মাছ দিয়ে কিন্তু কেনেক কোৱা হয় আমাৰ গোটা মাছ দিয়া চিচষ্টেম মানে গোটা মাছটো আনিব আনি কিনে বেলেগ ঘৰত ফাৰ্ষ্ট মানে ধৰক কইনা ঘৰ কইনা ঘৰ নোপোৱাৰ আগতে বেলেগ এটা ঘৰত আমি কইনা ঘৰৰ মানুহ এৰেঞ্জ। কৰি দিব লাগিব যাতে মানে জোৰোণৰ বস্তুখিনি সাজে মানে কেনেকুৱা মানে স মানে। সজাব লাগে কেনেকুৱা আনিব লাগে সেইখিনি বেলেগ মানে বেলেগ এটা বেলেগ এঠাই মানে ঠিক কৰিব লাগে। ইয়াৰ সেইটো যোনটো মানে নিজৰ মানে এইটো আমাৰ ৰিলেট টিভ হ'ব নালাগে মানে মানে এই আৰু বেলেগ আৰু মানে তেনেকুৱা মানে আমাৰ ৰিলেশ্যনৰ হ'ব নালাগে তেনেকুৱা দুৰ্গা হ'ব পাৰে বাট মানে একদম নিজৰ হ'ব নালাগে আৰু তেনেকুৱা ঘৰ এটা আমি এৰেঞ্জ কৰি দিব লাগিব। তাতে মানে আমাৰ ট্ৰেডিশনেল মানে যেনেকুৱা মানে। জোৰোণ দিয়ে, সেইবিলাক চব তাতে প্ৰিপিয়েৰ কৰে। যেনে মাছ, মাছবিলাক। মানে ধুনীয়াকৈ পেকিং কৰিব আৰু আমাৰ মানে এই ঢেৰ আৰু মানে যি তামোল তামোল পাণ যিখিনি সিখিনি চব প্ৰিপেয়াৰ কৰিব। আৰু আমাৰ এটা বস্তু মাছ টো কিন্তু কইনা ঘৰলৈকে আহি নাপায়। হু হু যেতিয়া মানে ল অ ৰাস্তাতে মানে সেই মাছটো মানে কাৰি কিনে লৈ যা যায় মানে ততে কইনা ঘৰত মানে সেইটো সেইটোৱেই নিয়ম আৰু অঁ কইনা হয় আপোনালোকৰ সেইটো নিয়ম আছেনে নাই অঁ ঠিক আছে দিয়ক টাইম হ'ল চাগে ন হয় হয় ঠিক আ দিয়ক অ'কে অ অ হয় বাই।